অ', কোৱা কি খবৰ?
অ', খবৰ পাতি বাৰু ঠিকে আছে। মই মানে কালি ৰাস্তাৰে গৈ আছিলো যে এতিয়া মানে খন বৰ ধুনীয়া গাড়ী দেখা পালো নতুন মডেলৰ, গাড়ীখনৰ ৰংটোও তোমাৰ ধুনীয়া আছিল জানানে? সেইকাৰণে ভাবিলো তোমাক এবাৰ যি অ জনায়ে দিওঁ বুলি ভাবিলো।
অ'
ৰংটো তোমাৰ মেৰুন কালাৰৰ আছিল হা। গাড়ীখন দেখিবলৈ বহুত ধুনীয়া মানে তোমাৰ বাহিৰৰ ডিজাইনটোৱে হওক বা কালাৰে হওক বা গাড়ীখনৰ চি স্পিডটো আৰু পাৰ্ফমেঞ্চটো বহুত মানে ধুনীয়া আছিল। মই বহুত ভাল লাগিল গাড়ীখন চাই।
তোমাক গাড়ীৰ প্ৰতি ইন্টাৰেষ্ট আছে নিকি?
ইনট্ৰেষ্ট মানে অলপ চলপ আছে বাৰু মানে অলপমান গাড়ীৰ বিষয়ে মোৰ মই জানো বা ধৰা তেনেকুৱা নতুন ডিজাইনৰ গাড়ী ওলালে মানে মই মোৰ ভালো লাগে আৰু মই মানে চাৰ্চ কৰি কিনে জানিব বিচাৰো আৰু অলপ মান বেছিকে মানে তোমাৰ আছে নে তেনেকুৱা ইণ্টাৰেষ্ট?
মোৰো আছে অলপ - চলপ, মইয়ো গাড়ী ভাল পাওঁ।
অ অ মানে গাড়ীৰ তোমাৰ বহুত সুবিধা আছে ধৰা ফেমিলিৰ লগত আমি ফুৰিব গ'লো। তেতিয়াতো গাড়ীত গ'লে ভাল হয় মানে গোটেই কেইজন মানুহে একেলগে উঠি যাব পাৰি। এতিয়া দুচকীয়া বাহনবোৰ বাহনবোৰত কি হয় তোমাৰ অকল এজন বা দুজনে যাব পাৰো। স্কুটি হ'লেতো যদি হাইৱেলৈকে যাওঁ তেতিয়া হ'লেতো এজন মানুহে তেনেকে যাব পাৰে। আৰু গাড়ীত মানে সুবিধা বহুত আছে এতিয়া বৰষুন চৰষুণৰ পৰাও আমি বাচি থাকিব পাৰো ন গাড়ীত গ'লে। সেইকাৰণে মানে গাড়ীবোৰ ভাল লাগে মোৰ অলপমান।
অ', আমাৰো স্কুটি এখন আছে। অ', আমি মানুহ ঘৰত চাৰিজন স্কুটিটো মানে অ' চবেই যাব নোৱাৰি এটা গাড়ীৰ প্ৰয়োজনে হৈ যায় চাৰিচকীয়া।
অ', অ'। এনে গাড়ীবোৰ অ' তুমি ভাল পোৱানে মানে মানে কেনেকুৱা ধৰণৰ গাড়ী তুমি ভাল পোৱা বেছি?
মই অ' মোৰ মতে আৰামদায়ক আৰু আহ বেছি অ' আৰামদায়ক গাড়ীবিলাক মই বেছি ভাল পাওঁ।
অ', অ'। মানে মানে তুমি হেৰি আৰামদায়ক গাড়ীবোৰ ভাল পোৱা আৰু ধৰা তেনেকুৱা নেকি? যে পইচাটো মানে ইমান হেৰি নহওঁক! মানে বেছি কিছুমান ধৰা বহুত দামী গাড়ী থাকে তেনেকুৱা নহয় মানে। অ', চলিব পৰা আৰু কাৰণ বেছি দা মি গাড়ীবোৰে কি হয় তোমাৰ হেৰি মেইনটেনেঞ্চতো বহুত মানে খৰচ হৈ যায়।
অ', অ'।
ঠিকে কৈছা, মোৰ মতে গাড়ীৰ যাত্ৰা সহজ হ'ব লাগে দ্ৰুত গ দ্ৰুত গ'লেই হ'ল আৰু সেইটোয়ে ভাৱো।
উম, উম।
পিছে তুমি কেনেকুৱা গাড়ী ভাল পোৱা?
মই মানে কম দামি গাড়ীও ভাল পাওঁ কিন্তু বৰ বেছি চখ আছে মানে। অ', বি এম ডাব্লিউৰ এ সেইটো গাড়ীখনৰ চখ আছে কাৰণ তোমাৰ বাহিৰৰ যিটো ডিজাইন গাড়ীখনৰ। সেইটো বহুত ধুনীয়া দেখিবলৈ। তাৰ পিছত তোমাৰ উম, গাড়ীখনৰ ৰঙবোৰো ভাল লাগে। তাৰ পিছত তোমাৰ হেৰি আহে এই গাড়ীখনত যে বহুত মানে সুবিধা আছে মানে সুৰক্ষা ব্যৱস্থা আছে তোমাৰ। গাড়ীখনৰ ভিতৰত এয়াৰ বেগছ আছে এপছ আছে। তাৰপিছত ষ্টেবিলিটি কন্ট্ৰল কৰিব পৰা আধুনিক সুৰক্ষা ব্যৱস্থা আছে। তাৰপিছত তোমাৰ কিছুমান, টেকন'লজি লগোৱা আছে। এতিয়া আধুনিক মডাৰ্ণ যুগৰ। যেনে ধৰা তোমাৰ, এইটো কি কয় টাচস্ক্ৰীন যে গাড়ীখনত। ট্ৰাষ্টস্ক্ৰীন তাৰপিছত। তোমাৰ হেৰি আছে ৰবা। ট্ৰাচস্ক্ৰীন আছিলে, আৰু তোমাৰ অ, স্মাৰ্ট ফিচাৰছ। কিছুমান আছে। তাৰপিছত তোমাৰ নেভিক নেভিগেচন চিষ্টেম আছে। এনেকুৱা ধৰণৰ কিছুমান চিষ্টেম আছে। সেইটো কাৰণে গাড়ীখন ভাল লাগে। আৰু গাড়ীখনৰ বহুত দ্ৰুত গতিত মানে যায় আৰু। এয়া, বি এম ডাব্লিউ গাড়ীখন, সেইকাৰণে মোৰ মানে বহুত ভাল লাগে।
বাহ! তুমি ভালেই জানাচোন। বি এম ডাব্লিউ গাড়ীৰ বিষয়ে।
মানে অলপ- চলপ জানো আৰু মানে, আৰু তাৰে মানে দাম, দামটোও মানে বহুত আৰু।
অ, দামটো বহুত। আমাৰ নিচিনা মানুহৰ কত ল'ব পাৰিম। আজিকালি ইলেক, লো, দামটো ইমান বেছি বি এম- বি এম ডাব্লিউ।
আমাৰ নিচিনা মানুহ আৰু ক'ত ল'ব পাৰিম সেইটো কৈছো।
তাকে- তাকে মানে ল'বতো নোৱাৰিম যদি কেতিয়াবা ভৱিষ্যত। ধৰা ভাল কৰো। তেতিয়া সেইটো বেলেগ কথা তথাপিও মানে এনেকুৱা বস্তু বস্তুবোৰৰ মানে চখ আছে আৰু।
হয়, চবৰে থাকে দিয়াচোন। মোৰো- মোৰো চখ আছে। দিলে এয়া হেৰি গাড়ীটোৰ। এ কি কৈ এইটো থাৰ- থাৰ মহেন্দ্ৰ। থাৰটো যে কলাটো মোৰ বহুত, মানে এইটো চখৰ গাড়ী এনেকুৱা লাগে।
এনে তোমাৰ, গাড়ীৰ মানে কোনটো ৰঙৰ গাড়ী তোমাক বেছি ভাল লাগে?
মোৰ তাতে, কলা আৰু এয়া নেভি ব্লু যে থাকে। আহ, সেইবিলাক ৰঙৰ গাড়ী মই বেছি ভাল পাওঁ।
অ।
কেনেকুৱা ভাল পোৱা?
মইও কলা বা স্কাই ব্লু, আৰু এটা কালাৰ ওলাইছে। পাতলকে অলপমান অৰেঞ্জ কালাৰৰ সেই সেইবোৰ, গাড়ীও মানে ভাল লাগে। মানে অৰেঞ্জ কালাৰ টো একেবাৰে ফুটি উঠে গাড়ীখনত, তেনেকুৱা মানে। মানে একেবাৰে ডাত অৰেঞ্জটো নহয়, মানে ঘন এটা। কমলা ৰঙৰ থাকে ন। সেইটোও নহয় মানে পাতলকে। মানে গাড়ীখনৰ কালাৰ চালে ভালে লাগি যায়। এই তিনটা কালাৰ ভাল লাগে।
আজিকালি ইলেক্ট্ৰিক গাড়ীও বহুত। অ, চলাচল হৈ আছে। ৰাস্তা দি দেখা পাই আছো। আজিকালি বহুত মানুহে ইলেক্ট্ৰিক গাড়ী বিলাকে লৈ আছে।
এতিয়া তোমাৰ। চৰকাৰে সে কৈ দিছে যে ইলেক্ট্ৰিক গাড়ী চলাব সেইকাৰণে মানুহবোৰে মানে। ইলেক্ট্ৰিক গাড়ী চলাই আছে। এতিয়া পেট্ৰলৰ দাম বাঢ়িছে যে। আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত যে যুদ্ধবোৰ লাগি আছে সেইটো কাৰণে তোমাৰ পেট্ৰলৰ দাম বাঢ়িছেতো সেইকাৰণে চবকে মানে চৰকাৰে কৈ দিছে যে তোমাৰ হেৰি আ মানে পেট্ৰল থকা গাড়ী চলোৱাতকে বেছি আ বেটাৰী থকা গাড়ী চলাব দিছে ইলেক্ট্ৰিক গাড়ী বোৰ চলাব দিছে সেইকাৰণে মানে এতিয়া হৈ আছে আৰু আৰু তোমাৰ বেটাৰী থকা থকা গাড়ী বোৰে হেৰি কৰে নহয় পৰিৱেশটো মানে বিনষ্ট হোৱাত ইমান হেৰি নকৰে তোমাৰ অৱদান নিদিয়ে যেনেকে যে ধৰা অ যিবোৰ আ ইঞ্জিন থকা গাড়ী সেইবোৰতো পেট্ৰল বহুত লাগে আৰু ধোঁৱাও বহুত ওলাই তেতিয়া মানে বায়ুমণ্ডল টো আমাৰ প্ৰদূষিত হয় সেইটো কাৰণে হব পাৰে।
অ সেইটো হয় বাৰু
উম
তুমি গাড়ী চলাব জানা নেকি
হা হা
গাড়ী চলাব জানা নেকি
অ মই গাড়ী চলাব শিকিম মানে শিকি আছো মই এই ফাৰ্ষ্টৰ দিনাখন শিকিছিলো হা অ মামাই শিকাইছিল মই গাড়ী লৈ যাই নালাত পেলাই দিছো মানে মোৰ কন্ট্ৰল নহয়
মই এবাৰ কি কৰিছো জানা মানে এ স্কুটি চলাই আছিলো মানে চলাওঁতে চলাওঁতে মোৰ মানে ব্ৰেক টো নো মানে কট্টল কৰিব নোৱাৰিলো মই লাহেকে গাড়ীতো এৰি দিলো সেই মানে লাহেকে নামাই দি কেনে গাড়ীটো মই দূৰলৈ গৈছো গুচি আহিছো গাড়ীটো অফে কৰা নাই মই সেনেকাকে গুচি আহিছো দূৰত জোৰে পেলাই দিয়া নাই বাৰু
অ অ স্কুটিৰ লগত মোৰ বহুতবাৰ তেনেকুৱা হৈছে মানে স্কুটি লৈ কিনে পৰি যাওঁ এক্সেলৰেটৰটো যে দাবায়ে থাকো মানে হেৰি দিমাগে তেতিয়া কামেই নকৰে এৰিব লাগে নে কি কৰিব লাগে সেইটো মুহুৰ্তত সেইকাৰণে তেনেকুৱা বহুত বাৰ হৈছে মোৰ লগত সেইকাৰণে মই এতিয়া ভালকে শিকি লও অ স্কুটি তাৰ পিছত গাড়ী এইবোৰ মানে বহুত চখ আছে গাড়ী চলোৱা তাৰ পিছত মানে গাড়ী চলাই কিনে কি ভাল লাগে যে কৰবাত পুতুককে ওলাই যাব পাৰি মানে
অ ঠিকেই কৈছা বাৰু আমি ছোৱালী মানুহ আমাৰো মানে মোৰো বহুত ইচ্ছা আছে যে মানে এ গাড়ী চলাম মই এটা ইচ্ছা থাকে ন চবৰে পিছে গাড়ী চলাওঁতে কি কি নিয়ম আ মানিব লাগে তোমাৰ মতে
গাড়ী চলাওতে ট্ৰেফিক লাইট কেইটা অ মানি চলিব লাগে তাৰপিছত তোমাৰ আৰু জেব্ৰা ক্ৰচিং যে চাইন থাকে তেতিয়া মানে ৰখি দিব লাগে যাতে মানে মানুহবোৰে পাৰ হৈ লব তাৰ পিছত তোমাৰ এইবোৰ যে বাৰ কট বোৰ থাকে যে সেইবোৰৰো মানে কিছুমান ধ্যান ৰাখিব লাগে তেতিয়া মানে মানে এক্সিডেন্ট হোৱাৰ চান্সতটো বহুত মানে কম থাকে তেতিয়া
ঠিকে কৈছা, পিছে চিট বেল্টটো লগাব লাগে।
অ', অ', মেইন কথাটো পাহৰি গলো, চিট বেল্টটো মই বাহিৰা কথাই কৈ আছো। অ, চিট বেল্ট লগাব লাগে। তাৰ পিছত আৰু মানে গাড়ী চলাই থাকোতে, ফোনত কথা পাতিবও নালাগে মোৰ মতে।
অ, ঠিকে কৈছা, এইটো বহুত ভাল কথা কৈছা তুমি।
উম, উম, কাৰণ তোমাৰ হেৰি বাহিৰৰ পিনেও চাব লাগিব ন, পিছ পিনে গাড়ী আহি আছে নেকি। নে, চাইডত গাড়ী আহিছে, এইবোৰ চাব লাগে। সেইকাৰণে মই ভাবো যে মোবাইলটো চলাব নালাগে পৰাপক্ষত, চাইলেন্টতে ৰাখিব লাগে। আৰু কিছুমানে মিউজিক অন কৰি থৈ দিয়ে লাউড, সেইটোও মানে ভাল নহয় বুলি ভাবো, এনে সৰুকে যদি মিউজিক টো অন কৰে তেতিয়াও বেলেগ কথা। লাউড কৰিলে, ওচৰৰ পৰা হৰ্ণ বজাই থাকিব, কিবা কৰি থাকিব। একো মানে
শুনাই নাপাব অ, তুমি দীঘলীয়া দীঘলীয়া মানে ভ্ৰমণত গৈছিলা নেকি গাড়ী দিশ ক'ৰবাত
অ অ এবাৰ গৈছিলোঁ। দীঘলীয়া ভ্ৰমণ মামাৰ লগতে গৈছিলোঁ মানে এতিয়া গাড়ীত গৈছিলো গাড়ীত গৈ মানে বহুত ভাল লাগে তোমাৰ।
হা?
গাড়ীত গৈ মানে তোমাৰ বহুত ভাল লাগে আৰু। ভ্ৰমণ, সমনত তেনেকে আৰু আজিকালি তোমাৰ ইলেক্ট্ৰিক গাড়ী আৰু হাইব্ৰীড গাড়ীবোৰ বহুত চলি আছে।
অ', অ', হয়। বহুত চলি আছে, এইবিলাক গাড়ী, আজি কালিতো মানে ৰাস্তাত ওলালে ইলেক্টিক গাড়ী ৰাস্তাত ওলালে। ইলেক্ট্ৰিক গাড়ীয়ে দেখা পাও।
উ, উ, তোমাৰ হাইব্ৰীড গাড়ীও চলি আছে, ধৰা তেনেকে। এনে।
অ'।
এনে কেতিয়াবা আমি যাম বাৰু আমাৰ এখন গাড়ী হয় ল'ক। তেতিয়া আমি ওলাই যাম। মানে ছোৱালী আমাৰ গ্ৰুপত যিমান কেইজনী ছোৱালী আছে ধৰা তাহাঁত তেওঁ শিকি ল'ক, মানে, মানে দীঘলীয়া ৰাস্তাত যাম ন, আমি এজনেই চলাই থাকিলে মানে ভাগৰ লাগি যাব। এতিয়া টোপনিতে মানে
অ'।
কিবা অঘটন হ'ব পাৰে, সেইকাৰণে গোটেই কেইজনীয়ে যদি শিকি লও। এঘণ্টা, এঘণ্টকে এজনী, এজনী চলাই কিনে, আমি দীঘলীয়া ৰাস্তাত যিমান দূৰ নহক কিয় যাব পাৰিম, আৰু আৰু যাই কিনেও ভাল লাগিব দিয়াচোন।
অ, ঠিকে কৈছা, পিছে গাড়ীত দি মানে গ, যাই মই ভাল পাওঁ। মই একা, বেকা ৰাস্তা দি যে গাড়ী দি যায়, পাহাৰীয়া ৰাস্তা মানে সেই এই ৰাস্তা ৰাস্তাবিলাকত মই ভাল নাপাওঁ, মোৰ মানে কেনেকুৱা মাথাটো ঘূৰাই বমি, বমি লাগে, কিয় বা তোমাৰো হয় নেকি। উম।
হয়নে, আ, তোমাৰ ফবিয়া আছে চাগে, ওপৰৰ পৰা চালে মাথা ঘূৰাই, মোৰো তেনেকুৱা ফবিয়া আছে। মানে ভয় লাগে, আৰু মই যেতিয়া ধৰক কেতিয়াবা বাছেৰে যাওঁ ন। আৰু পাহাৰীয়া ৰাস্তা থাকে, ড্ৰাইভাৰজনে ইমান মানে চাইডেৰে লৈ যায়, তেতিয়া আৰু বেছিহে ভয় লাগে মানে এনেকুৱা লাগে যে, ঘা খালত পৰিয়ে গ'লো নেকি?
অ', ঠিকে কৈছা, মোৰো মোৰ আকৌ বমিও ওলাই